হেল্ল'।
আহ ইমান দেৰি হল যে?
হেৰি নম্বৰটো আকৌ চাই চাই হেৰি কৰিছ নম্বৰটো এই হেৰি হৈছিলে আক অ নহয়। গৈছে।
উম।
অ। তাৰপিছতে এ ভাত পানী খালি?
নাই খোৱা ৰাতিপুৱা বনোৱাই আছে, এতিয়া বনোৱাও নাই সেয়াইে খাব লাগিব।
ৰাতিপুৱা খালি নাই?
আমাৰ আকৌ সেই এই ভণ্টিহঁতৰ শহু একটো চিৰিয়াছ মানে ডিব্ৰুগড়ত আছে।
আহ।
তাৰপিছতে সেই তালৈ মা দেউতাই আৰু ককাইদেউ গৈছে।
অহ।
খিচি অকন বনাই দিছো লৈ গৈছে। মালিকজন উম হম আছে ঘৰতে আছে মালিকটো।
অ কালি কামটো মানে কালিলৈহে আছিলে কালিয়ে আছিলে হয় নহয়? কালি কিবা কামত গৈছিলে।
অ কাম নে হেৰি কাম নহয় এনে হেৰি লগৰ ল'ৰা এটা লগ ধৰি নিছিলে আকৌ কবালে। আৰু কিবা বিজেপি সেইবোৰত গৈ থকা নাই জানো।
আহ আ।
ইেইবোৰ বেলেগ সেইৰি কাম নহয়।
অ-অ। মই বোলো কিবা কাৰেণ্টৰ কাম ওলাই আছিলে নেকি বুলি।
নহয়। তেনেকুৱা কাম নহয়।
উ। এতিয়া
তাৰপিছতে অ ধুই আছিলো। উম দুপৰীয়া কি ভাত খাই, কাম-চাম কৰি মেলি কাঁহী-বাতি ধুই মেলি বৰ উ টোপনি ধৰে। এনেই পঢ়ি থাকোঁ, মোবাইল চাই চাই পঢ়ি থাকোঁতে সেই টোপনিয়ে গুচি যাওঁগে আকৌ।
অহ-অহ। আছে নে নাই এনে হেমেন দা?
আছে। আছে গৰমতে ফেনৰ হাৱা লৈ আছে পুৰা।
অ, এতিয়া ৰদ দিছে নে তাতো কি বতৰ?
ৰ'দ-ৰ'দ দি আছে কিন্তু বহুত টান গৰম নাই। একদম গৰম বেলেগ। বেলেগ গৰম হৈছে আও।
বতৰ বেয়া কৰিবগে। ইয়াতে কিবা ইয়াত ডাৱৰীয়া নিচিনা কৰিছে এতিয়া বহুত গেং গুং গেং গুং মাৰিলে, মাৰি পেলাই কিন্তু একো বৰষুণ চৰষুণ নিদিলে একে ডাৱৰিয়া কৰি পেলাই বতৰটো আগলে গুচি গল।
এ হাত যে লাগিছে হাতত আকৌ ইমান বৰষুণ যে নাই দিয়া?
অ বৰষুণ নাই দিয়া ন?
অ হাতৰ আগতে দেখোন বৰষুণ দি একেবাৰে একদম ঠিকছে দিলে
অ ইয়াত দিছে। আজি-আজি অথনিহে ৰ'দ দিবলৈ ধৰিছে আছিলে আকৌ দেখোন বৰষুণে ডাৱৰীয়া কৰিলে দেখোন। তথাপি একেবাৰে হোৰ হোৰকে একেবাৰে দি থকা নাই বাও।
অ সেই তেনেকে নাই দিয়া কথাটো কৈছো। আগতে যেনেকে দি থাকে হাত লাগিছে বুলি সেইটোতে গম পাই যাও হাত লাগিছে নেকি ইমান বৰষুণ দিছে বুলি। এতিয়া বৰষুণে নাই। অকমান অকমান হে দি থৈছে। ৰাতি অকমান দিছিলে বাৰু। তাৰপিছতে হে এনেই চিপ চিপিয়াকে অকনমান আগবেলা টো ছিলে। তাৰপিছতে এতিয়া ডাৱৰ
বতৰটো ৰ'দ ঠিকছে ৰ'দ নাই দিয়া। এনে অলপ অলপ অলপকে দিছে কিন্তু বহুত গৰম।
অ।
উহ
অ আমাৰ ইয়াত এতিয়া বতৰ ইয়াত ঠাণ্ডা।
অ।
ইয়াত ঠাণ্ডা পেলাব, ৰ'দ গল। অ দেতা বজাৰলে গৈছিলে। অ।
অঁ।
বজাৰলে গৈছিলে শাক পাচলি আনিবলে।
অ চাবাহে আৰু আজি শাক-পাচলি।
আজি আৰু শাক পাচলি খাম আও কি আনিছে আও। মাছৰ চিতল ভাল। উম, উম।
উম
মাছ চাছ আনিছ চাগে।
অ। আনিছে চাগে আও। মাছৰ মাছ ধুনীয়াকে একদম দীঘল দীঘলকে ফ্ৰাই কৰি আৰু এজনী এজনীকে এজনী এজনীকে একদম ধুনীয়াকে ভাত খোৱা কাঁহীখন সজাই মেলি সাৰিবি চোন।
ভোল, জিকা।
অ, ভোলকে নহ'লে ফ্ৰাই কৰি দিবি এটা এটা।
অহ তাকে মাছৰ লগত।
উম। অ মাছৰ লগত? মাছৰ লগতটো ভালেই লাগে ভোল।
অ তোমই ভুল ঠাই কৰে জানো
নকয় মই মাছ খাই কথা কৈছো আকৌ ভুল জিকা বুলি কলে বোলো মাছ ন না চাগে ভুল জিকা। ফ্ৰাই কৰিম বুলি কৈছ আকৌ
আহ। বতৰটো ইয়াত গাজি গমৰি আছে পাই
অ ইয়াৰ নাই ইয়াৰ সেই ওৰে গাড়ী এখনহে গৈছে।
আহ সয়ান গাজছে।
উম নাই আমাৰ গাহৰিতটো ডাঙৰ হৈছে আছে আৰু,
অ গাহৰিটো নেদেখুৱালি যে।
অ দেখাব লাগিব।
উ গাহৰি চকে পুহিব পৰা হ ন আমিও
অ
নাজানো বাৰু কেনেকে হে কয়
এ জানো একখন নাই, ভাত হে দিব লাগে গাহৰিত ভাত আৰু তগল সান্ দিব লাগে নহলে দানা স গৰুক যেনেকে দানা সিজাই যে। এ সিজাই পেলাই সেই তেনেকে দি থাকিলেই হ'ল আৰু
সেইটোয়ে দিব দি থাকিব দি থাকিব পাৰি খালি পৰি পৰিৱেশ টো লাগিব নহয় পঢ়িব পৰা
অ পঢ়িবও নোৱাৰি তা তুমি কথাটো কৈছো কেনেকে পঢ়ি নাজানো বুলি তাৰ কাৰণে কৈছোঁ
প্ৰতিবাহ কৰে কেনেকে খুৱাই কেনেকে থাকে তে থকা সেইবোৰ নাজানো সঁচাকে একো নাই গাহৰি হনো তেনেই সহজ সহজ হেনো
এ গাহৰি তেনেই সহজ দেখা নাই নেকি সেই বড়ো গাওঁত দেখা নাই কেনেকে থৈ দিয়ে গাহৰি অ খালি অকমান আঁতৰত থব লাগে নহলে গোন্ধাই যে
উম উম
গাহৰি বহুত লেতেৰা কৰে যে এতিয়া মানে আমাৰ এনেকে হেৰি হা হাফ হোৱালৈকে পকা কৰি থোৱা আছে গৰালটো
উম
এ গিলৰ দৰ্জা লোহা দৰ্জা দি থোৱা আছে আৰু তাৰপিছতে তলখন উ ফ্ল'ৰ কৰা আছে এতিয়া মানে গাহ গে আৰু তাতে খাই আৰু এই পানী ঢালি ঢালি পাইপে পানী ঢালি দিওঁ আও গুবোৰ সিফালে উটি গুচি যায়।
অ
তে তিনি টাইম ৰাতিপুৱাও দিব লাগে দুপৰীয়া উ দিব লাগে আকৌ গধূলিও দিব লাগে আও
অ তেনেকে তেনেকে দানাবোৰ দি থাকিব লাগে আৰু তেনেকেই শকত হৈ গৈ থাকিব।
উম গাহৰি কিন্তু যিমানে দিয়া অ গাহৰি কিনা দানা যে এ ব্ৰইলাৰ দানা বোৰ খোৱালে সোনকালে ডাঙৰ হয়। এ এক কেজিতে এ এনেই মই ভাত তে খুৱাই আছো বহুত দিন এ কি অনাই নাই সেই তেনেকুৱা দানা আনিব লাগিব কেইটামান আকৌ
অ আনিবি
হম সেইবোৰেই এক কেজি কেইটাই সাত টকা নে সত্তৰ টকা কিবা এতিয়া এক কেজিত কেইটামানহে আহে সিহঁতি এক কেজি
আমাৰ হাঁহ পোৱালিকেইটা আমাৰ দুটা হাঁহ পোৱালিকে ডাঙৰ হোৱা নাই উম উম।
এ ছটা কওঁ চোন
এ অ ঠোঁটতো বহল হৈ গৈছগে হাঁহ পোৱালী কেইটা ডাঙৰ হোৱা নাই আজি জেঠাই আহিছিলে এই জেঠাই আহিছিলে হেৰি আহি পেলাই কৈছে পকৰ ফালে কিবা সোং এডাল টানি দিব লাগে এৰুৱাই দিব লাগে তেতিয়া হেনো হেৰি ডাঙৰ হয় নহয় মায়ে কৈছে সিহঁতি বহু বহুত দুখ পাই নহয় তেনেকুৱা কৰিলে কবহে নাজানে সেইকাৰণে থাকক তেনেকে অ চবেই কৰে তেনেকুৱা
হম চবে কৰে তেনেকুৱা এ কি জেঠাই মানে তেজপুৰ জেঠাই নেকি
উম আহিছিলে আমি ভাত খোৱাৰ আগতে তাৰ পিছত উম ইয়াতে থাকে যে সেইহঁতৰ পিছফালে। সেইটো কেতিয়াবা আহিলে হেৰি ম অ মাহীহঁত তাই ঘৰৰ পৰা উলিয়াই দিছিলে নহয় জেঠাই সহঁতৰক কলে যা যাওঁ বুলি ৰাতি। উলিয়াই দিওঁতে কোবা নাপালে মানুহে ঘৰত আছিলেগে জেঠাই থাকিলেগে তাৰপিছতে সে কি এদিন মানে পিতেকে থৈ গ'লহি ইয়াত আৰু ইহঁতক থলেহি ভৰ দুটা কলেহে তহতি যে তেনে মাটি অকনতে হ আমাৰ মাক ৰাখচোন ঘৰত আগে হলেও বুলি ব বনাই দিবি মই পইচা দিম বনাই দিবি আৰু তেনেকে ৰাখচোন ত তাৰপিছতে মই কিবা এটা ব্যৱস্থা কৰি মাক কৰি পেলাই মাক লৈ যাম। সেই তেজপুৰত নৰখা হলে উলিয়াই দিলে তেনেকে কলে তাৰপিছত বেয়াও লাগে আকৌ তাৰপিছত এই ঘৰত মানে ইহঁতি ঘৰ এটা হেৰি ইহঁতক দুটাই সে ঘৰ এটা বনাই দিলে আৰু সেই সেই হেৰিয়ে পইচা দিলে পিতেকে তেতিয়া ঘৰটো বনাই ভ আ যে লোহা বিচনা এখনো আছে সেনও ধুনীয়াকে বনাই দিছে আৰু আহ গ যোনে যোনে কিবা কিবি দিয়ে কাৰোবাৰ ঘৰলে গলে। আনজন মাহেও হেনো দিয়ে কিবা কিবি গলে চাউল তাউল দিয়ে আজি আমাৰ মায়েও চাউল দিছে কেইটামান চাদৰ এখন দিছে তেনেকেনেকে দিছে বহু দিন হল থকা তই থকা আহে তেতিয়া আহা
উম বেয়া লাগে বা মাহী এক উলিয়াই দিব লাগে ন বু
অ তাকেহে
উম সিহঁতৰ হয় পিনে ল'ৰা ছৰাও নাই কাৰ লগত থাকিব নো সিহঁতে।
নাথাকিলে বা কি হ'ব সিহঁতৰ লৰাৱে চাব পাৰিলেহেতেন সিহঁত নহব চবৰে মাটিবোৰ শেষ কৰিলে ইহঁতৰ মাটি বেচি পেলাই সহঁতক মাটতি বেচি পেলাই লৈ গুচি গ'ল তোক মাতিিনো কলে মই তোক চাম এটা ল'ৰা আমাৰ লৰা লৰা নাই হেৰি ল গ'ল লৈ গ পলে এতিয়া স আলোহচনী গ'লে এতিয়া সেঁতিও আহিব লাষ্টপা হলিয়ালে ইয়ালৈ আহিবলৈ লাজ পোৱা হ'ল নহয় নহয় হল
অ লাজ নাপৰ নাই ইয়াতে যদি চাগে আহেই পেলাই দেখি লাজ নালাগিব নেকি হহঁতে ন
অ আৰু চব মানুহে যে জেঠাইকা হ গম পালে
উম কত বনাই দিলে জেঠাই ঘৰটো
সিহঁতৰ হেৰি এতিয়া ডাঙৰটো যে আছে সিহতৰ আমাৰ হেৰি সিহঁতৰ আগফালে সিহঁতৰ হে দাহ সিফালে চাইদত মানে এই মুখৰ ঘৰৰ মুখৰ ঘৰ সৰুটো আছে মুখতে সৰুতো আছে এয়া ককাহঁতৰ কাষতে তাৰপিছতে তাৰপিছতে সি জাঙত আছে নহয় তাৰ অ তাৰ পিছত হেৰি আছে নহয় ডাঙৰটো তাৰ ডাঙৰটো পিছফালে
অ পিছফালে হেৰা
অ তাৰমানে হে মাহীহঁত মাহীহঁতৰ ঘৰ চাইড প়ে আৰু সিফালৰ পৰাহে মানে ভাল হয় আৰু ওচৰ হয় খালি এতিয়া পানীৰ কাৰণে বাৰী বঢীয়ে আহিব লাগে আৰু
আহ আহ সেইখিত সেইখিনি মাটি চতি উঠাবলগীয়া হৈছে ঘৰটো
অ' উঠা- উঠোৱা আছিলে হ'ব পায় সিহঁতে। মই অকলে থাকোঁ। অকলে থাকে এহেতি- এহেত অকলে নিচিনা নহয় আৰু। অহা-যোৱা কৰি থাকে। এইফালেগে থাকে সি আহি।
আকৌ হেৰি থাকে নহয়, ব- বৌও যায়ে চাগে আৰু।
অ' বৌ যায়। একে ভালে আৰু ভাগি সিহঁতৰ পুতেকহঁতে অহা-যোৱা কৰি থাকে মানে। চাহ-তাহ খা- হেনে এহেতৰ ঘৰতে খাইহি এহেতৰ সৰুটো ঘৰতে। বৌ পিতেকৰ সৰুটো পুতেকৰ ওচৰতে মোলৈ ৰা তিপুৱা চাহ বোলে মই ঘৰত নাখাওঁৱে বোলে, মই এহেতৰ ঘৰতহে খাওঁহে আহি। হত। মোৰ ঘৰত আছে। সেতি মৰম কৰে আক' ইহতি। পেহী পেহী বুলি। সিহঁতৰ মাহীয়েকহঁতৰ পৰা চবেই বেয়া পায়। আকৌ হেৰিও কৈছে নহয় হেৰিও কৈছে নহয় জেঠায়ে। বেছিকে বোলে হেৰি হেতৰ দুই ন জনীহে বেছি বেয়া। তাইৰ কাৰণেহে মোক খেদিলে বোলে। এ- তে- ৰাজগড়লে এনকে ধেমাগলৈ দিয়া যেন।
গৈ থাকে তাৰমানে।
অ' সিহঁতৰ ছোৱালীজনী তাত থাকে যে। তেতিয়া ছোৱালীজনীয়ে প্ৰেগনেণ্টতো আছিলে। উম হ'ব দে, মই দেউতা- দেউতাক চাহ- চাহ দিছে। চাহৰ ওচৰলৈ যাওঁ দেই।
অ' হ'ব।